অ শুনিছো
কি কৰি আছা?
এই এনেই কিতাপ চাই আছিলো তুমি
হয় হয় মইও এনেই আছো।
অ বাকী কোৱা হা অ অ খালো খালো
অ মইও খালো ৰবা
অ অ
কিহেদি খালা
হেৰি কি কয় এনেই কফি একাপ খালো আৰু
হয় হয় হয়
উম উম
আজিটো আমি প্ৰজেক্টো গৃহৰ ওপৰত কথা পাতিম বুলিতো গমেই পাইছা তুমি
উম হুম
হম ফুৰিবলৈ ক ক ফুৰিবলৈ কলো যোৱা নাই নেকি?
ফুৰিবৰ কাৰণে নাই যোৱা ক'তো বাৰু এতিয়ালৈকে তুমি গৈছা নাই
মই আহিলো গুৱাহাটীৰ পৰা আহিলো।
অ অ অ গুৱাহাটীত কি কি চালা?
গুৱাহাটীত কামাখ্যা মন্দিৰ চালো অ অম্বুবাচি মেলাত গ'লো না তুমি গৈছিলা নে যোৱা নাই
নাই নাই যোৱা নাই অৱশ্যে বহুত ভিৰ হয় মানে সে টো কাৰণে এবাৰেই গৈছিল তাৰ পাছৰ পৰা মানে নাই যোৱা আৰু মই
হয় হয় তুমি ঠিকেই কৈছা বহুত ভিৰ হয় বা ইচ্ছা বিলাকৰ কাৰণেতো বহুত দিগদাৰ হ'ব নে বহুত সেই হৈ যাব
উম এইবাৰ মানে চাইছো ন বহুত মানে নিউজ পাই আছো বহুত তাছত মানে পালো আৰু অম্বুবাচীৰ সময়ৰ
হয় হয়
মানে কে হাতত কেঁচুৱাও লৈ মেলি আহিছে আৰু এইপিনে মানে থিয় হ'ব কাৰণেও জেগা নাই ত' সেইটো কাৰণে মানে যাবৰ কাৰণে ভয় লগা হৈছে আৰু অ মানে গ'লেই মানে মানুহৰ বেমাৰ আজাৰ হৈ আহিব আৰু ইমান গাল মানুহ থাকে
হয় হয়
হেঁচা চেপা সেইবোৰ অশা ন্তি আৰু মানে ক'ব গ'লে মন উম
বহুত গৰম মানে বুলি অ বহুত গৰম তুমি যেনেকে কৈছা আৰু বুলিবও বহুত লাগে না খোচ
উম উম সেইটোৱে মানে এতিয়াতো গাড়ী চাড়ীও নাযায় ন ওপৰলৈকে তলৰ পৰাই খোজকাঢ়ি যাব লাগে উম উম সেইটোৱে সেইটোৱে অলপ দিগদাৰ দিগদাৰ বুলি নকও আৰু মানুহৰো সুবিধাৰ কাৰণেই কৰিছে এইটো বস্তুটো অলপ কষ্ট হয় বাৰু উম আৰু মানে অমুক উম অমুপাচীৰ এটা বস্তু মানে ভালো আৰু বেয়াও ক'ব গ'লে। তাত মানে যিবোৰ বাবা কিছুমান আহে যে, কিছুমান বাৰু সঁচা বাবা হয়। কিন্তু কিছুমান যে, এনেই মানে বেশ কৰি আহে যে বাবা বুলি- কৈ সিহঁতে যে- নাটক কৰা নাটক কৰিব ধৰে সেইবোৰ বেয়া আৰু মানে- ভক্তিৰ নামত মানে সিহঁতে মানে, এইটো এটা হেৰি বেপাৰ কৰি লৈছে।
হয় হয় এইবাৰ তুমি দেখিবলৈ পাইছা যে যেনে- বাবা বিলাক যে আহে কিছুমান বাবা আমাৰ- ধৰি লোৱা, এই মানুহ বিলাকৰ লগত কাজিয়া হৈছে এইবাৰ বাবাৰ কাজিয়া হৈছে মানুহ বিলাকৰ লগত।
অঁ দেখিছোঁ দেখিছোঁ অঁ-
হয়, এইবাৰ মানে বহুত- বহুত মানুহ হৈছে যেনে ধৰি লওক বিভিন্ন ধৰণৰ মানুহ আহে কিছুমান ভাল মানুহ আহে কিছুমান বেয়া মানুহো আহে। তাৰে ভিতৰত তুমি ধৰিব নোৱাৰা না, কোনটো কি মানুহ। চব একে মানুহ আমি কাৰন ভাল ব্যৱহাৰত কিছুমানে ভাল। সেই লৈও আহে প্ৰতিবাদ ভগৱানৰ আশীৰ্বাদ লব আহে। কিছুমানে আহে বেয়া ধান্দাত আহে কিছুমান বিলাক মানুহ।
অ', সেইটোৱে, মানে মই কিবা মই এনে এটা ভাবো মানে মোৰ মোৰ নিজ- ৰ ফালৰ পৰা ভাবো মানে অম্বুবাচীৰ সময়ত মানে। ক'ব গ'লে গোটেই মন্দিৰটো মানে বন্ধ কৰি থ'বই লাগে মানে মানুহ চানুহ যাতে- অ' যাব নোৱাৰে সেনেকুৱা কৰি থব লাগে বুলি মই ভাবো- ভাবোঁ আৰু মোৰ ফালৰ পৰা মানে দেৱীক- দুদিনমান যদি মানে দেৱীক অলপ -অ'। হেৰি দিয়ে আৰু ক'ব গ'লে।
হয় হয়।
অলপ শান্তিত যাতে থাকিব দিয়ে, কেইদিনমানক- কাৰণেই হওক সেইকেইদিনত মানে অলপ- অ' ভাল আৰু ক'ব গ'লে মানে মোৰ মই ভাবোঁ সেইটো বস্তুটো।
হয় হয়।
মানে মানুহখিনিক গৈহে। সেইটো টাইমত মানুহখিনি গৈ মেলি মোৰ এনেকুৱা লাগে যে দেৱীক মানে অশান্তি দিয়া ধৰণ হেল- ধৰণহে লাগে মানে।
হয় হয়।
উম।
তুমি ঠিকে কৈছা মানুহ বিলাক বহুত মানে। বিভিন্ন ধৰণৰ মানুহ যেনে -তোমাৰ এবাৰ মানে। সোমালে আৰু তাতে তুমি, ওলাবলৈ বহুত। সেই হয় মানে, ওলাব নোৱাৰি তাৰ পিছত তোমাৰ এতিয়া সোমাই দিলা সোমাই দিয়ে তুমি- চাবলৈ নাপোৱায় ভালদৰে লগে লগ, মানে সেই কৰি দেই মানে- তাৰে বিলাক মানুহ বিলাক আছে না কিছুমান। ধৰি লোৱা তাতে চাবলৈ মন্দিৰটো তুমি ভালকে দৰ্শন কৰিব নোৱাৰাই মন্দিৰটো। মানুহ বহুত মানুহ হৈছে- সেনেকুৱা।
সেইটোৱে।
হয়।
আৰু অহ মানে। ইমান মানুহ হৈ গৈছিলে যে কিছুমানে এই এটা নিউজত দেখা পাইছোঁ। যে, এ এহাল ল'ৰা ছোৱালীৰ ওপৰত। বটল দলিয়াই মাৰিছে মানে ভক্তি কৰিবলৈ গৈ সিহঁতে মানে। পাপ কৰি আহিছে সেইবোৰ বস্তু ভাল নালাগে কিবা কাৰণত সিহঁতে অ'হ। অসুবিধা পাইছে কাৰণে সিহঁতে বেলেগ ৰাস্তা এটা উলিয়াই লৈছে। সিহঁতে আহিব পাৰে ভালদৰে মানুহখিনিয়ে মানে সেইটো বস্তু। তে সিহঁতে মানে বেছি অহ কি কয় এইটো আপত্তি দেখাই মেলি সিহঁতৰ ওপৰত। মানে বটল দলিয়াই মাৰিছে।
হয় হয় তুমি ঠিকে কৈছা এইখিনি তেওঁলোক। এই মানে এনেকুৱা হৈ গৈছে তাৰমানে গৰমত থাকিব উপায় এটা ৰাস্ত ৰাস্ত। তাৰ মানে সেই এটা আছিল তোমাৰ। এই ধৰি লওঁক ওপৰত উঠি গৈছে বিভিন্ন উঠি যায় কিনে তেওঁলোকে যাবলৈ চেষ্টা। চেষ্টা কৰিছিল আমাৰ তলৰ বিলাক মানুহ। এনেৱান এনে আন কৰিছে মানে তেওঁলোকে কিবা বেলেগ কামে কৰিব যাতে তেওঁলোকক মানে বিভিন্ন ধৰণৰ যিকোনো বস্তু অত্যাচাৰ কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকক অ বটল মাৰিছে বটল মাৰিছে কিবা কানি এইবিলাক চেন্দেল তেন্দেল কিবা কাৰণে বিভিন্ন ধৰণৰ বস্তু মাৰিছে তেওঁলোক এনেকুৱা কৰিবলৈ নালাগে তেওঁলোকো দৰ্শন কৰিবলৈ গৈছে মন্দিৰটো
অহ সেইটোৱে ন মানুহখিনি মানে আমাৰ বহুত ব কি ক'ম মানে অহ বহুত পিছপৰা বুলি ক'ম আৰু কব গলে সাংঘাটিক পিছপৰা মানে সিহঁতৰ মানে ভা ভাল এতে চিন্তা চৰ্চা বোলা বস্তুটো নাই
হয় হয়।
সিহঁতে মানে চব বেয়াটোহে বেয়াটোহে মানে ভাবিব পাৰে বেয়াটো মানে বেয়া। মানে ভাল কোনোবাই ভাল কিবা এটা কৰিলেও মানে সেইটো ভালটোতে সিহঁতে বেয়াটো উলিয়াই ল'ব। সেনেকুৱা উম।
তুমি ঠিকে কৈছা বাৰু তেওঁলোকক সেই। কৰিলে তেওঁলোক নকৰাতে তেওঁলোকক যদি ভালকৈ মাতি আনিলে বা নমাই আনি কিনে সুধিলে তোমালোকে কিয় এনে কৰিছা তেওঁলোকে সুধিবও পাৰিলেগৈ আগে তেওঁলোকে সেই অত্যাচাৰ কৰিছে তাক তেওঁলোকৰ ওপৰত ভালকে ব্যৱহাৰ কৰি সোধা
উম আৰু সিহঁতৰ সে আৰু সিহঁতৰ এইটো হেৰি নাই নহয় যে কোনোবা সিহঁতে আক্ৰমণ কৰিব
হয়
সিহঁতৰ অধিক নাই নহয় এই
নাই নাই নাই নাই
অঁহ সি মানে এইবোৰ কৰাটোতো মানে বহুত বেয়া কথা হৈছে আৰু এইবোৰ এইবোৰ যোনে কৰিছে ন সেই তাৰতো এ হেৰি যিটো মানসিক মানসিকতা বুলি ক'ম সেইটো তো বহুত বেয়া বুলিয়ে ক'ম আৰু
হয় হয়
উম উহুআৰু বাকী ওচৰে পাজৰে থকা মানুহখিনিওতো সমানেই দোষী বুলি ক'ম ওচৰে পাজৰে থকা মানুহখিনি উম মানুহখিনিও তো ক'ব পাৰিলে হয় বা তাক কিবা এটা বুজাব পাৰিলে হয় এনেকুৱা কিয় কৰিছ বুলি
হয় হয় হয়।
ওচৰৰ মানুহখিনিয়ও মানে একেলগে স তাৰ লগত মানে সন্মতি জন জনোৱা জন জনোৱাৰ দৰে হৈছে।
হয় হয়।
উম।
কাৰণ তেওঁলোকে ক ক'ব পাৰিলে হেঁতেন বা তেওঁলক নুমাই অনা নুমাই আনি সুধা কি হৈছে হোচ পোচ কৰা কৰি কিনে সুধ-পোজ কৰি তেওঁলোকক কৈ কিনে লাইনত লগাই দিয়া আৰু। তেওঁলোকৰ আগে তাৰমানে ওচৰৰ মানুহখিনিও তাৰ আহাক দেখি মানে তেওঁলোকেও সেই খৰ্বাত মাৰিবলৈ ধৰিছে।
সেইটোৱে। তই সেইটোৱে উম উম, তই সেইটোৱে। আমাৰ মানুহ খিনিৰ মানসিকতা বহুত বহুতখিনি পিছপৰা বুলি ক'ম আৰু। যিটো কাৰণে মানে আগুৱাই যাব নাইপাৰা। আমাৰ অসমীয়া জাতিটো এনেকুৱাকে মানে শেষ হ'ব ধৰিছে আৰু মানুহখিনিৰ মানসিকতাৰ বাবে।
হয় হয় হয়।
উম আৰু মানুহখিনিয়ে কৈ থাকে নিজকে খিলঞ্জীয়া বুলি কিন্তু সেনেকুৱা নহয় খিলঞ্জীয়া বুলি ক'লে নহ'ব নহয়, মানসিকতাটো ঠিক কৰিব লাগিব।
হয়-হয়-হয়।
উম। সেইবোৰে আৰু আমাৰ বহুত উম উম উম উম সিহঁতক কৈ সিহঁতক বুজাও লাভ নাই কৈও লাভ নাই সেইটোৱে কথা।
আমি যাওঁ ভাল ভাবে আমি ভাল শেহত যাওঁ ভাবো মন্দিৰতে আমি দৰ্শন কৰিম ভগৱানৰ ওচৰত যাম ভালকে সেৱা কৰিম। ভালকে আশীৰ্বাদ খ বিচাৰিম তেওঁলোকৰ আহ ভগৱানৰ পৰা। কিন্তু মানুহ বিলাকে এনেকুৱা হৈ পৰিছে বিভিন্ন ধৰণৰ মানুহে ক'ব মানে তেওঁলোকৰ কাত ভাষাই নাই।
সেইটোৱে। পবিত্ৰ স্থান এখনত গৈ মানুহজন নিজে অপবিত্ৰ হৈ আহে মানে ক'ব গ'লে।
হয় হয় হয়।
উম আৰু এইটো যিটো অম্বুবাচিৰ হেৰি হয় তাত যিটো বলি প্ৰথা হয় সেইটো তুমি মানে হ'ব লাগে বুলি বিশ্বাস কৰা নে?
সেইটো বিশ্বাস কৰো মানে তুমি এতিয়া যেনেকে তুমি হৈছে ধৰ মানে অম্বুবাচী মেলাটো হৈছে এটা তিৰতা মানুহৰ সেই মানে, ধৰি লোৱা তোমাৰ তিৰলতা মানুহৰ পূজা এটা।
উম।
মানে মই শুনা মতে তুমি, মই শুন মতে বা বিভিন্ন ধৰণৰ মোবাইলত পোৱা মতে,
উম।
সেইমতে শুনা মতে তোমাক মই কওঁ মানে এইটো তিৰটা মানুহ আৰু পূজা বুলি ক'ব পাৰি।
উম।
এ সেইটো বলিটো মোৰ মতে বেয়া নহয় ক'ব খুজিলে তটো দিহ ধৰ পৰম পৰম ধৰ্মটো আগৰ পৰা চলি আহিছে।
হম হুম হুম।
সেইটো।
অ' কিন্তু এইটো সঁচা কথা নাই যে ভগৱানে। নিজৰ হেৰি কাৰণে পূজাৰ কাৰণে এটা। নিস্বাৰ্থ পশু এটাৰ বলি খোজাটো এইটো সঁচা কথা নেকি?
সেইটো সঁচা কথা নহয় তুমি কম ঠিকে কৈছা সেইটো ভগৱানে বা কোনো। মানুহে ধৰি লও এতিয়া মই শিৱ বাবাৰ কথাই কওঁ শিৱ বাবাই। বাবা। খাব বিহে খাইছিল, আমিতো মানুহে নিজে সেইটো। গ্ৰহণ কৰি লৈছো কাৰণ এইটো ভগৱানে কাইছিল আম খাবা দিছে সেইটো ভগৱানে আমাক। খাবৰ দিয়া নাই নহয়। ভগৱানে খাইছিল বস্তু বেলেগ বস্তু বিষ খাইছিল বিষতটোতো আমি খাব নোৱাৰো। টো আমি ভগৱানৰ বস্তু সেইটোটো উম।
সেইবোৰৰে এনেকুৱা আৰু বহুত কথা আছে।
মানে এনেকুৱা হৈছে কবলৈ এতিয়া একে নাই যি হৈছে হৈছে এইবিলাক।
অঁ।
আৰু ক'ব উপায় নাই ঠিক আছে কথা শুনি শুনি ভাল লাগিল তোমাৰ ত পৰা। দিয়া।